হেল্ল' উম! খুলি নে কি? মই আহ ৰাস্তাতে
নাই খ এই গৰমত কে কেনেকে খাব পাৰিবি? কাৰেণ্ট চাৰেণ্ট নাই যি যি গৰম দিছে ন
নকৈছ বহুত গম দিছে। টোপনিও লাগিছে ইফালে কাৰেণ্টটো মানে প্ৰব্লেম
অ এই পুৰা পুলতে পুৰা বহি আছো আৰু
সেইটোয় উম অকলে নে আৰু কোনোবা আছে লগত
আহ!
লগত কোনোবা আছে ন অকলে
লগতে এই গাৱ কেইটা আছে।
অ তেতিয়াতো ভালেই অকলে থাকিবলৈ বেয়া এতিয়া মইতো অকলে আছো সেইকাৰণে মানে ইমান
মানে আমাৰ এইখনত হে হেৰি থাকিবলৈও ভাল প পাহ পছে যে পুৰা লাইট পুৰা পোহৰ পৰি থাকে না
ভাল হৈ থাকিবলৈ
উম এ তোৰ মানে ভিডিঅ চিডঅ চাই থাকিলে কথা পাতি থাকিলে কথা নাই মানে,
উম বুজিছো বুজিছো।
উম!
ভাল তেনেকুৱা জেগাত বহি বহি কথা পাতি গলে, বহুতোপন লাগিছে অ' কি কৰিবি শুব খানাটো, খোৱা হ'ল নে?
খানাটো, জাষ্ট খাই পেলাই ওলাই আহিছো।
খানাটো, খাই পিনি ওলাই আহিছো।
উম কাৰেণ্ট চাৰেণ্ট নাই আৰু, মোবাইলৰ-মোবাইলৰ টৰ্চ জ্বলাই খাইছো আৰু।
অ', আমাৰও মানে কি জানানে, আমাৰো চাৰ্জিং লাইট এটা আছে যে।
অ',
আমাৰ আউ ভাতটো, ন'টা দহ মানতে হল। তাৰ পিছত কাৰেণ্টটো আহি আহিব বুলি ৰখি ৰখি ৰখি ৰখি দশটা বজিলে, তাৰছত মায়লে বোলে হেৰি কৰ, খাই দিওঁ, হেৰি কাৰেণ্টটো পিছত যদি নাহে, এতিয়া জ্বলি থকা লাইটটো অভ হৈ গুচি যাব। সেইকাৰণে ভাতটো খাই দিলো, খাই দি পিনি গৰমত থাকিব পৰা নাই ন, ৰাস্তাত ওলাই আহিলো। উম, ৰাস্তাত ওলাই অহা পিছতে আউ ৰাস্তাৰ হাৱা খাই আছো।
সেইটো আমি এবাৰ-এবাৰ যাওঁচাৰিআলি অলপ পূৰত বহো, আকৌ যাও আমাৰ হে এইটো চেণ্টাৰ যাওঁ ফালে
ভাল নে লগত যদি তিনিটা চাৰিটা তেতিয়া চলে ভাল, কিন্তু অকলে বেয়া লাগে, মই হলেও চিন্তাৰ পৰা আহিলো আগুৰি।
উম, এই তহতৰ এখন বেয়া এই মানে বাহন চাহনি আছে যে
সেইটোৱে, আমাৰ এইকাৰণে অকন প্ৰব্লেম হয় মানে।
উম, কিবা আন্ধাৰ আন্ধাৰ লাগে যে কিবা ভাল নালাগে মানে।
উম, সেইটোৱে মই তাতে লাইট চাইট বিলাকো দিন থৈছে এইকাৰণে আন্ধাৰ ভাল নহয়।
আমাৰ পুৰা হেৰি নিচিনা হৈছে। দিনৰ নিচিনা হই, তাৰ পৰা ভলীবল-ভলীবল খেলিব পৰা নিচিনা হৈ আছে।
মুকলি নহয় জানো, সেইকাৰণে পোহৰটো বেছি হয় আছে।
উম।
কি কৰিবি গৰম-গৰমে মানে অশান্তি লাগিছে কি অ, দিনতো ইমান গৰম তুম
খাই লওঁ তাকে আকৌ, গৈ পিনি আকৌ বজাৰ চজাৰ কৰি
কাইলেও কষ্ট ৰ' হ'ব, মানে বস্তু পাতি পেলাই জুই
বিচনা আনিব লাগিব।
সেইটোৱে, এতিয়া সেই বিচনা তাতে কিনিবি নে, নে ঘৰ পৰা নিবি?
নাই নাই বিবনা তাতেই কিনিব লাগিব, এই ইয়াৰ পৰা, ইয়া চব বস্তু লৈ যাব নোৱাৰিতো, গাড়ীত কেনেকে নিবি? আৰু, তাত মানে কি ৰেডিমেড
অ', মানে তই ঘৰৰ পৰা নিলে মানে তোৰ খৰচটো, বেছি হবনা?
খৰচটো বেছি হোৱাতকে তাত ৰেডিমেডকে কিনি লম। সেইটো ভাবি আছো। তে আজি যোৱা কথা আছিলে, তাৰপিছত আজি কাপোৰ নুশুকালে মানে।
অ',
সেইকাৰণে বোলো আজি নেযাও, কাইলৈকে গুচি আহিম। কাইলৈ যাম, তাকে কাইলৈ নোসোমাও, পৰখিলে পৰা সুমাম আউ, দুই তাৰিখ।
অ',
উ অথম তাকে হেইলে বুলি ন ভকো গল ন বুলি
ভকো গলো গৈ পেলাই কামটো কৰি আহিলগে
অ অ মই মই ফোন কৰিলো নহয় কলে কলে কলেজলে ফোন কৰি তাৰ পিছত কেৰাীয়ে ক'লে বোলে আহিব নালাগেতিাক খ খৰা হ'ব মই তোমাক ফোন কৰি দিম
উম
ত কনে নব'লো আই
তাৰ পৰাৰা কলেজতো এতিয়া নাই আৰু এতিয়া
এতিয়া নাই কিন্তু ছ ছয় মাহৰ পিছত একদম হব
অ
মানে মোক িচ মই একজাম দিয়া নাছিলো যে
অ ত সেহতেতো কোলেটো পুৰা বেগ লগাই দিলে পুৰা
অ বেগে লগাব নোৱাৰোনো কি কাৰণ মই দেখোন এতে-এতে-হেৰি-এত তেনেই হোৱা নাই চাগে এ হময় তে
উম,
এই তেনেকুৱা মূল কথাটো মানে। তাকে এতিয়া তিনিবছৰ ছময় লাগিব মানে মেইন কথা। এনে আগতে হোৱাতেন তিনি বছৰত কম এতিয়া মোৰ লগৰখিনি প-পাই যাব।
অ।
যোনখিনি নাপায় বেগ লাগিছে সেইখিনি নাপাই মানে তোমাৰ ছমাহৰ পাছত
পইচাটো তোৰপৰা দিব লাগিব না।
বেগৰ পইচাে এতিয়া মই টুটেল চাৰে বাৰশ ফৰ্ম ফিলাপ কৰোঁতে চাৰে বাৰসত্তৰ পঁচিশ টকা দিব লাগিব।
উ, তই হেৰিটো পোৱা নাই বাবু আচনিটো পাওঁ নে নাই?
ন, না না না সেইবোৰ আঁচনি আমি নাপ অ, কাৰণে আমি সেইটো পা মানে পাহ গুচি আহিলোঁ আমি, ৰচোন আৰু কি কৰিবি আমাৰ।
উম,
আমাৰ ভাগ্যত নাছিলে মোৰ ম
তাকে আমাৰ বাৰহে এনেকুৱা হয়।
ত, এ মোৰ ইমান এটা ভাল নগলে, বেগে আছে।
হয়নি, পোৱাম বুলি পোৱাম বুলি ভাবিছ নে নাই ভবা?
কিহৰ হেৰিহৰ।
বেগৰ।
বেগৰটো পোৱাব লাগিব আকৌ-আকৌ কৰিব লাগিব।
উম,
পইচাৰ কথা আছে ন, পইচা পাতি নাই।
আছেও পইচা নহলে একোৱে নহয়চোন।
এতিয়াতো মানে চৰকাৰে ফ্ৰী কে দিম বুলি কলে হেয়াটো ফ্ৰীটো নায়ে ন?
ন, এই চকায়েই নে মুখৰপা কয়হে।
সেইটোৱে।
এক লাখ তাককৈ যদি এটাক দি থৈ দিয়ে তাকো নিজৰ মানুহ নুটে কেনেকৈ হ'ব?
উম,
এতিয়ে তু সেইটোৱে কৰি আছে ন মেইন পলিটিক্স তাতে খটোৱাই আছে।
অ,
আমি বিলাকে একো ক'ব তো নোৱাৰোঁ ক'লেই এ, মাত্ৰ কামাৰ নিছিলা
উম,
সেইটোৱে আৰু তাকে, শুব'গে লাগিব টোপনিও অলপ লাগিছে।
টোপনি মানে তই আমাৰ হে আকৌ কাৰেইন চাইন নাই নহয়, এতিয়া শুব নোৱাৰোঁ আৰু গৰমত।
উম, অ, আমাৰ ফালে কাৰেণ্ট আহিলে হ'ব অ, মেইন কথা মানে কিয় গৰমটো হলে মানে টোপনি লাগে মেইন কথা।
উম, উম
অ আজিহে আজিহে বৰ টোপনি লাগিছে এনে টোপনি নলগা আজি মানে হেৰি হ'ল অথনি মই ফাৰ্মাচিৰপৰা অলপ লিভাৰটনিকেটা আনিছিলোঁ।
অ,
তাৰপিছত এইটো খাই দিয়া পাছৰ অকৌ মানে টোপনি টোপনি ভাব বাচিছে মানে
উ, বাকী ধৰক খেতি, খেতি কেনেকুৱা হৈছে?
খেতি এবাৰ ভাল নহয় অ', বতৰে বন্ধ কৰিছে খেতি।
অ, মাটি চাটি হাল চাল বাইছে নেই?
তো চহাই আছে, বাকী যোনবিলাক কোঠে সিঁচিলে ন
উম
এই চব থাবা খালে মানে ভাল নহলে
অ
তেনেকুৱা কমো এইবাৰ খেতিও ইমানটা ভাল নহয়
উম
এইবাৰ মানে ভালতো ইমান একোৱে নহয় কাৰণ মানে প্ৰকৃতিক যেনেকে মানুহে ধ্ববংস কৰিছে তেনেকে মানে প্ৰকৃতি প্ৰকৃতি এতিয়া ফল পাম নে কেইটামান মানুহে কাৰণে গোট অসম পা ফলটো
হুম
গছ চবি কাটিছেো গছো চবি নাকাট নো তাৰে এশজনলৈকে এটাই গছ এতিয়া তো আমি গোটেইখিনি খচিবলগীয়া হয় ন কি কৰিবা তেনেকুৱাই আৰু
গৰম গৰম গৰম গৰমো যেতিয়া প্ৰেচাৰ থকা মানুহবিলাকৰ কিমান প্ৰব্লেম এতিয়া যোনবিলাকে পথাৰত যে খেতি কৰি আছে এইটো ৰ এই ৰ'দততেতো কোৰ মাৰি আছে ন
সেইটোয়ে বহুত কষ্ট কৰিছে এই আমাৰ ইয়াতো কিছুমান যোনবোৰকে যে বড়ো খেতি কৰে
উম এই বড়ো খেতি কুকুৰা বিলাকেতো ইমান দিনলৈ খেদি উঠাই দিব হেৰি
অ হেৰিটো হেৰিটো বছৰেকত দুবাৰ দুবাৰ পায় ধান
অ দুবাৰ পাই কাৰণ ধান ছমহীয়াহে
উ মানে তোৰ মানে সিহঁতৰ মানে ব খ ধ খ যিমান খিনি ধান পালো সিহঁতি বড়ো খেতি যদি ডৰ বিঘা মান কৰে নহয় তাতকে দুুগু পাই যায়।
পাব তোৰ বড়োখিনি লাভ হৈছে নহয় কৰিব পাৰিব লাগিব কৰিব কাৰণে পুজি লাগিব মেইন কথা
অ
তেনেকুৱা সব ক্ষেত্ৰত তো পুজি নহলে একোৱে কৰিব নোৱাৰি উম উম আচ্ছা কেহ কিনো কোৱা হয় জানো
উম
বহক খুলিম হে
আমাৰো এইবাৰ খেতি ভাল নহয় গম পালো বতৰ যেনেকুৱা
সেইটোৱে ন বতৰে মানে বহুত গণ্ডগোল কৰিছে এবাৰ
ম মটৰ লগাই পানী সিজিব লাগিব নে বাাৰ খেতি কৰিবলৈ তেনেকুৱা চিজেন আহি আছে।
উ সিচে কেনেকে বিল যি আহিব সেয়া ইলেক্ট্ৰিক
যোৱাবাৰো খেতি ভালে নহলে কাৰো।
নহলে যোৱা বহুত ভাল এইবাৰ সেই একেইট কৰিব
এইব অ এইবাৰ আ
মানুহে খেতিৰ ওপৰত নিৰ্ভৰ কৰিম বুলি ভাবি আছিলে। ক মখ ন'
উম!
মানে ই হ'ব গৈ আছে পৃথিৱীখন নহয়।
অলপ আহ বাকী বাকী কোন খবৰ খাতি?
অ খাাদ ঠিকে আছে ইমানটা বেয়া হোৱা নাই।
ইমানটা বেয়া নাই ভাল থকাতে লাগে। একবাৰ একবাৰ কিবা এটা। চুহৈব প্ৰ প্ৰব্লেম
অ'
তাত ঠিক কৰিবলৈ সেইকাৰণে অলপ চাই চিৰি ক
মাজতে পৰিছিলো বাৰু মাজতে জ্বৰ চৰ্দত পৰিছিলো। তাৰপৰা এতিয়া ভাল হ'ল আৰু পেঞ্চিল খাই
উম উ ভালে কৰিলি সবিলাক খাব লাগে নহলে বাগৰে নহয় আহ!
এই নহ'ব কপা মছিল তো মোৰে এজনক পানী লাগি গৈছিলে।
অ'।
তেনেকুৱা মাজতে মানে কিল গৰম ঠাণ্ডা এই গৰম এই ঠাণ্ডা তেনেকুৱা এটা ভাৱ আহি গ'ল না
উম
সেইকাৰণে মানে হেৰি হৈ গুচি গ'ল অলপ প্ৰব্লেম হৈ গ'ল এই বপাৰ ন তাকে কিনো কৰা হয় ভাবিছো বাকী এতিয়া বতৰটো কেমাৰ ফে অকণমান বতৰটো বেয়া কৰিছে বাৰু
বতৰো আমাৰ ফলো দাটো হেৰি কৰি আছে, বৰষুণ দিব যেন লাগি আ আছে মানে ধিম ধিমীয়া এটা গৰম উঠি আছেতো
সেইটো বৰষুণ কেতিয়িব জ ন বৰষুণ কি কোৱা
অ
যেতিয়া সি মানুহ উঠিব সময় হ'ব
উম!
এতিয়া বৰষুণো একদম বু় নঞ নবা বৰষুণ দি ঘিছে এনে এতিয়া বৰষুণ আহিব তেতিয়া বৰষুণ আহিব
একচোৱেলি কব গ'লে বৰষুণো আহিব লাগে সন ইমানটো টাইমত তাৰপিছত পাছজালে এৰি দিব লাগে
উ তাকেইেতটো এতিয়া বতো এতিয়াতো বৰষুণ দিয়েতো কেতিয়াবা বাৰটা বজাত দি দিয়ে বাৰ বজাৰ পিছত পুৰা কণ্টিনিউ দি দিয়ে চাৰিটা মানলৈকে
সেইটোৱে ন তে হৈ আছে ন
উম
কি কৰিব পাৰি ন এতিয়া প্ৰকৃতিয়ে যোনটো বিচাৰে সেইটোহে তই বা আমি কৰিলো কি লাভ